হেল্ল'?
ভাত খালা?
হেল্ল'?
অ'
হেল্ল'?
হেল্ল'? হেল্ল' অ ভাত খেলা নেকি?
তই ভইচটো অহা নাই ভালকৈ?
মানে কি হৈ আছে ৰবা। অঁ-অঁ হেল্ল',
তোৰ ভইচটো ভালকৈ অহা নাই।
ভাইচ অহা নাই নেকি? ৰবা-ৰবা চাব লাগিব। কিবা হৈ আছে চাগে।
অ তুমি হ হেডফোন ইউজ কৰি আছো নেকি?
অঁ কি ক'লা?
তুমি হেডফোন লগাই আছা নেকি?
নাই-নাই হেডফোন লগোৱা নাই।
অ এতিয়া অলপ-অলপ আহিছে বাৰু।
অ কিবা হৈ আছিলে চাগে।
অঁ কি কৰি আছা?
এই বহি আছোঁ তুমি?
ময়ো এনেই আছোঁ বাৰু।
উম ভাত খালা?
নাই ভাত খোৱা নাই। তুমি খালা?
নাই খোৱা পিছতকে খাম।
অঁ-অঁ খবৰ খাতি ভালেই নে?
ভালেই।
উম,
টো মোৰ ইউটিউব চেনেল এটা আছে অ',
অঁ
অ' এইটো কি কয় ৱাইটি বয় বুলি আছে?
অঁ
ত ফ'ল কৰি মানে চাজক্ৰাইব কৰি দিবা।
অ'কে তুমি মোক লিংকটো পঠাই দিবাচোন।
পঠাই দিম।
এনে কিহৰ বিষয়ে তুমি ইউটিউব অপেন কৰিছা।
এইটো ফানি-ফানি ৰিলচ বিলাক আছে কেইটামান।
অ ফানী-ফানী আচ্ছা কেতিয়া খুলিছিলা?
অ ৱান ইয়াৰ হল।
অঁৱান ইয়াৰছ হ'ল। এনে খুলি কিবা লাভ হৈছেনে মানে পাইছানে?
অ হৈছে অলপ অলপ বেছি হোৱা নাই আৰু।
এনে বাৰু কম অ-অ, সেইটো তাৰ কাৰণে তুমি অলপ বেছি ভাল মানে দিব লাগিব আৰু তোমাৰ মানে। ভিউৱাচ আহিবৰ কাৰণে বা তাৰপিছত কোৱা আৰু
অঁ তুমি এতিয়া মানে ভাইৰেল যোনবিলাক হৈ আছে ন তেনেকুবোৰ বনাব ট্ৰাই কৰিবা, তেতিয়া হৈ যাবা অট'মেটিক ভাইৰেল আৰু ৱান ইয়েৰ হৈছে
হৈছেহে উম। আৰু কিমান টাইম লাগে বা
লাগিব তোমাৰ এতিয়া ক'বলৈ গ'লে, এতিয়া সৌৰভ হওঁক বা বিকাশ চেত্ৰী ত্ৰী চিনি পোৱা?
কি ক'লা?
বিকাশ চেত্ৰী চিনি পোৱা ইউটিউবাৰ?
অঁ অ' চিনি পাও।
সিহঁতৰতো কিমান বছৰৰ মূৰৰ পিছতে, তোমাৰ হেৰি হৈছে কিবা মানে, কি বুলি কয় এতিয়া পপুলাৰ হৈছে। সেইটোৱে তুমি কৰিব লাগিব, আগবাঢ়িব লাগিব। তাৰপিছত কোৱা আৰু।
কী ঘৰৰ মানুহ ভালে আছে?
উম ঘৰৰ মানুহ ভালে আছে দিয়া। তোমালোকৰ ভালেই নে?
ভালেই আৰু ইউ ফটোবোৰ যে মানে ইডিট চিডিট কৰিব ইমান ভালকৈ নোৱাৰোঁ কেনেকৈ কৰিব লাগে বা কোনটো এপ বেষ্ট।
কোনটো এপ বেষ্ট এইটো যে তুমি যোনবিলাকে মানে ইউটিউব চিউটিউব বনাই মানে ন এইবিলাক ভিডিঅ' চিডিঅ'
অঁ।
সেয়ে তাৰ মানুহক তুমি লগ কৰিব লাগিব।
অঁ।
লগ মানে কি বুলি কয় এতিয়া কিছুমানে লগ কিছুমানে নবনাই কিন্তু হ'লেও জানে ভিডিঅ' কেনেকে বনাব লাগে। বা ইডিত কেনেকে কৰিব লাগে। সেয়েহে তুমি তেনেকুৱা মানুহক সুধিব লাগিব মানে ময়োও ইমান ভালকে এইবিলাক বিষয়ে নাজানো দেই।
অঁ।
উম'। এনে তুমি পঢ়ি আছানে?
কৰি আছোঁ, মানে জব কৰোঁ।
অঁ জব কৰা। উম'। কি কৰি আছা?
এইটো বিজনেচ এটা ষ্টাৰ্ট দিলো।
অঁ বিছনেজ অ' ভালে কৰিছা কৰিব লাগে।
অঁ।
পঢ়াৰ মাজত বিজনেছ ন।
অ' আৰু বাকী?
বাকী
এইটো ইউটিউবত যোনটো প্লেটফৰ্ম আছে ন সেইটো বনাই। তাকেইতো বুজি নাইপোৱা।
প্লেটফৰ্ম। তুমি ভাল জনীকে সুধি আছা। কথাবোৰ।
উম,
তুমি যোনে ভিডিঅ' বনাই ন, সিহঁতক। ক'ত যিটো বেষ্ট হ'ব।
অ'
সিহঁত বস্তু বোৰ জানি ল'বা আগত কে মই ইমান ভালকে ইউটিউব। নাজানোতে অ মানে এনেকুৱা মানে যোনবিলাক তুমি ভাইৰেল হৈ আছে এতিয়া
উম,
লং ব্লক বা শৰ্টচ কোনবিলাক ভাইৰেল হৈ আছে যোনবিলাক পানীয় হওক। বা এনেকে অলপ অ তেনেকুৱ মানে তুমি চাই ল'বা বস্তু বোৰ যে কোন বিলাক বেছি ভাইৰেল হৈছে কোনবিলাক বেছি ভিউৱাচ আহি আছে লংব্লক কেনেকুৱা ধৰি ল লংব্লক পৰা এটা কথা কওঁ। তুমি মানে এনেকে ফুৰিব যোৱা। দিলে বেছি ভিউৱাছ আহে। লং ব্লকৰ কথা কৈছো। এইটো চৰ্টচ ব্লগ বুলি এতিয়া ৰাইডাৰ বিলাকৰ যায় ডিভাইজ। সেই তেনেকুৱাবলাক ভিডিঅ' বিলাক চাই পেলাই তুমি বনাব লাগিব। উম।
আৰু এতিয়া ভাবিছো বতৰটো ভালেই আছে ক'তবাত যাম বুলি ঘূৰিব ক'ত যাও বা।
ক'ত যা মানে এতিয়া তুমি শ্বিলং আৰু ত মইতো কম শ্বিলং আৰু অৰুণাচল টাৱাং চাৱাং। সেই দুটাই বেষ্ট দাৰ্জিলিং। বহুত বেষ্ট হৈ আছে মানে এই জুলাই মাহত বা জুনৰ মাহত যাবলৈ সেই সেইকেইটা জেগাই ভাল লাগে। উম। এনেইতো গৰম বন্ধ আহিছেই হা কামাখ্যা অ গৈছো।
কেনেকা লাগে বা মই এবাৰো যোৱা নাই কিন্তু।
উম- উম ন ভালে লাগে বাৰু দেই গৈ
কিহত গ'লে বেষ্ট হব তাত। কিহত যাম মানে বেষ্ট হোৱা
কামাখ্যা মন্দিৰ, অ', তুমি এতিয়া যদি চিটি বাছত যোৱা তেতিয়াহঁলে যাব পাৰা। নিজৰ গাড়ী লৈ গ'লে মানে, পাৰ্কিঙৰ কাৰণে অলপ অসুবিধা হৈছে, চিটি বাছত গ'লে মানে ভাল। বাট তুমি বাইকত গ'লে ভাল পাবা।
উম।
তোমাৰ এতিয়া উম, ঘৰৰ ডিচটেন্সটোৰ পৰা তুমি চাব লাগিব যে কোনটোত গৈ আপোনাৰ বেছি সুবিধা হ'ব।
অ'।
সেই তেনে কে চাই মেলি চাই চিতি যাব লাগে আৰু। কিন্তু গাড় নিজৰ গাড়ী লৈ গ'লে নহয় অলপ প্ৰব্লেম হয় গুৱাহাটীত মানে বহুত যাম হয় ন' ত' তাত বহুত এক একঘণ্টা, দুঘন্টা তাত ফচি থকা নিচিনা হয় ত' তুমি যদি চিটি বাছত গ'লেও মানে আধা দূৰ গৈ পেলাই নামি পেলাই আকৌ তুমি খোঁজ যাব পাৰা বা, বাইক লৈ গ'লে তুমি মাজে, মাজেদি কাটি, কাটি গুচি যাব পাৰা।
আৰু কামাখ্যা। এইপিনে এই, কি মেলা হ'ব বুলি শুনিছোঁ।
অম্বুবাচী মেলা অ', এইটো মানে সাততে হয়। কাইলৈপা সাত লাগিছে ন? অ', এই সাততে তোমাৰ অম্বুবাচী মেলা হয়।
অ' কিমান তাৰিখ লেকে থাকে? কিমান তাৰিখ লেকে থাকে?
এইটো তোমাৰ থাকে এই সাত যেই দিনলৈকে থাকে, সেইদিনলৈকে থাকে নেকি ময়ো ভালকে নাজানো দেই, মেলাখনৰ কথা। উম, কিন্তু এতিয়া কামাখ্যা মন্দিৰ কাইলৈৰ পৰা বন্ধ আছে তোমাৰ চাৰিদিন।
অ'
সাত লাগিছে যে
মন্দিৰ, চন্দিৰ চব বন্ধ না
উম চব বন্ধ থাকিব এতিয়া তোমাৰ। আৰু বিশেষকে বন্ধ থাকিবতো কামাখ্যা মন্দিৰ কিয় কি তাৰে হয় ন। সেইটো বস্তু সেইটো কাৰণে সেইটোতো বন্ধ থাকিবই।
তি আৰু
চাৰিদিন নোৱাৰিবা যাবলে তুমি অহা সোমবাৰৰ পৰা আকৌ অপেন হ'ব মানে ষ্টাৰ্ট হ'ব ন, ত' আকৌ তুমি সোমবাৰৰ পৰা যাব পাৰিবা, এই সপ্তাহটো নোৱাৰিবা খালি।
উম।
এতিয়া, সোমবাৰৰ পৰা তুমি এতিয়া যেতিয়া যোৱা আৰু যাব পাৰিবা।
যাম বুলি ভাবিছোঁ। চাও।
অ', কোন, কোন যাবা?
মোৰ লগৰ বিলাকৰ লগ যাম।
অ', লগৰ খিনিৰ লগত।
উম, বাছতেই যাওঁ না ট্ৰেইনতে যাওঁ চাওঁ, ট্ৰেইনত গ'লে বেছি ভাল হ'ব ডাইৰেক্ট।
অ', ট্ৰেইনত গ'লেও অ', ভাল হ'ব। তুমি ট্ৰেইনত গৈ পেলাই আকৌ চিটি বাছত উঠি উম, যাবলে ভালেই হয়, কিন্তু মানে এই, উম, কিন্তু নিজৰ গাড়ীখনত গৈ বেছি ভাল লাগে যে, একো মানে হেৰি নহয় ন, একো তেনেকে প্ৰব্লেম কিন্তু এটা, এটা তাই বেয়া গুৱা তোমাৰ হেৰি, ট্ৰেফিকৰ কাৰণে বহুত বে, এক ঘন্টা, দু ঘণ্টা, ৰখি থকা তুমি।
অ'।
বহুত অশান্তি লাগে ট্ৰেফিকৰ কাৰণে, তাতকেটো ভাল একদম চিটি বাছত ইফালপা, সিফাল গৈ থকা। বাৰু তুমি যোৱা দিনাখন মোক ক'বা।
অ'।
যদি, মিলে মও যাম।
অ, হ'ব আহিবা, তোমাৰ লগৰ যাব?
উম, চাও এতিয়া লগৰ খিনি যায় নেকি, সুধো উম, উম। বাৰু তা-তাৰিখ এটা মিলাবা, এই সপ্তাহটো কিন্তু বন্ধ হৈ থাকিব হব দেই, অহা সোমবাৰ পৰা মিলাবা। অ হ'ব। উ, মঙলবাৰ আও মঙলবাৰ, বুধবাৰ বাৰ, বৃহস্পতিবাৰ, যি বাৰেই হওক, গ'লে হ'ল।
তোমাৰ লগৰ বিলাকক কৈ দিবা, নহ'লে বা প্ৰব্লেম হব পাৰে ন? উ, উ, কৈ দিম বাৰু দিয়া।
উ, তাৰপাছত কি বুলি কয়?
কোৱা তুমি, মইতো কৈয়ে আছো, আৰু কি ক'ম?
ম‌ও কৈয়ে আছোঁ, বাৰু তুমি ইউটিউব চেনেলটো আগবঢ়োৱা ভালকে। তাৰপিছত কেমেৰা, অ, কেমেৰা কোৱালিটিটো ভাল কৰিবা। প্ৰথমটোতো সেইটোয়ে লাগে বেছিক চবতছে ভাল লাগে, কেমেৰা, অ'। অ', কেমেৰা কোৱালিটিতো প্ৰথমতে লাগিব ভাল। এডিটটো তুমি, এইটো জনা-শুনা মানুহৰ লগত শ্বেয়াৰ কৰিবা।
কেই কম
উম, উম। তাকে চাই-মেলি এতিয়া কৰিলে হ'ল, আৰু
উম।
বাৰু, হ'ব দিয়া ন'?
অ', হ'ব।
উম, উম।